আছো ভালে
অ', আছোঁ-আছোঁ, ভাল-ভাল।
অঁ, পিছে আজি বহুত দিন হ'ল তোমাৰ লগত অলপ এটা বিষয়ত আলোচনা কৰিম নেকি বুলি
হয়- হয়, অ', ঠিকে- ঠিকে, কোৱা।
আ
অঁ
পিছে আজি ভাবিলো যে হয়, ঠায়ে- ঠায়ে আজিকালি মানে এ আই - এ আই বুলিয়ে শুনি পাওঁ। মোবাইল টিভি হয়, মোবাইল, টিভি, ইণ্টাৰনেট সকলোতে এ আই বুলিৰ কথা মানে শুনা পাওঁ।
অ', এয়াই এয়াই হয়, হয় শুনিছোঁ, শুনিছোঁ শুনিছোঁ
মই মানে নাজানো মানে কি সেটো কাৰণে তোমাৰ লগত অলপ আলোচনা কৰো নেকি বুলি ভাবিলো
অ', ঠিকে কৈছা দিয়া, ভালে আজিকালি মানে এ আই মানে চবতে শুৱাৰ পৰা শুৱাও ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতিপুৱা ৰাতি শুৱালৈ চব এ আই দিয়ে হৈ আছে আজিকালি চব। চবতে এয়াই শুনি আছোঁ মই অ'। হয় হয় হয়
অ পিছত পিছত কোৱাচোন এ আই আচলতে এ এ আই মানে কি বস্তু
অ', এ আই মানে আজিকালি সকলো ঠাইতে শুনা পায় যিহেতু মানে এ আই এটা আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বুলি কয়। অসমীয়াত যাক কোৱা হয় কৃটিম বুদ্ধিমত্তা
হয় আহ পিছে কি কৃত্ৰিম বুদ্ধিমতা মানে
সহজ ভাষাত কবলৈ গলে তোমাৰ যেতিয়া আমি বা কম্পিউটাৰত বা এ কোনো যন্ত্ৰই মানুহৰ দৰে চিন্তা কৰা শিক্ষা মানে শিকা সিদ্ধান্ত লোৱা আৰু সমস্যা সমাধান কৰা হয় তাতে মানে ক্ষমতা লাভ কৰে তাকে এয়াই বুলি কোৱা হয় মোৰ মতে
অ মানে মানুহৰ অ মানুহৰ বুদ্ধিৰ দৰে জন- ন্ত্ৰ মাজতো বুদ্ধি মানে বুদ্ধি সৃষ্টি কৰা হয়
অ ঠিক কৈছা ঠিক কৈছা মানে ইয়াৰ উদ্যোগ হৈছে মানে কি এ যন্ত্ৰ অধিক স্মাৰ্ট আৰু সহকাৰী কৰি তোলা
অ পিছ তে এ আই খন নতুনকে আহিছে নেকি আগত তুমি আমেৰিকাত পঢ়া নাছিলো বাৰু
অ নহয় মানে ঊনৈছশ তোমাৰ আহ মানে কি বুলি কয় এতিয়া ঊনৈছশ পঁচপন্ন চ ছপন্ন চনত মানে বিজ্ঞানী এজন মানে এ মেকাৰথনিয়ে মানে প্ৰথম মানে আৰ্টিফিচিয়েল ইণ্টেলিজে ইণ্টেলিজেঞ্চ শব্দটোও ব্যৱহাৰ কৰিছিল।
বা হয় নেকি আচ্ছা আচ্ছা হা মানে মই ভাবিছো ছিলো এ আই খন কেইবাবছৰ আগতেহে আৰম্ভ হৈছে নেকি বুলি
অ নাই বহু মানে মানুহ তেনেকে ভাবে কিন্তু মানে আগতে মইয়ো ভাবিছিলো কিন্তু পিছত মানে বহু মানে বছৰ মানে গৱেষণাৰ পিছত মানে আজি এয়াই মানে ইমান উন্নত হৈছে আৰু
অ হয় হয় ঠিকেই পিছে আমি দৈনিক জীৱন যাপনত এই আই খন ক কত ক'ত বা কেনেকে ব্যৱহাৰ কৰো
অ মানে তুমি স্মাৰ্টফোন ব্যৱহাৰ কৰা নহয়
মই আহক গৰু
অ তেনেহলে তুমি এ আই ব্যৱহাৰ কৰা যেনে ফেচন লক ভইচ এ ভইচ এচিচেণ্ট গুগল মেপছৰ জৰিয়তে আৰু বা ইউটিউবৰ ভিডিঅ' ছাচেচন আহে আজিকালি অনলাইন শ্বপিঙৰ ৰিকমেণ্ডেশ্যন সেইবিলাকে চব এয়াই অ অঁ
অ মানে মই আৰু বহুত মানুহ আছে এনেকুৱা যোনে নাজানে ত সিহঁতে গম নোপোৱাকে মানে এ আই ব্যৱহাৰ কৰি আছে তয়নে
অহ একেবাৰে একেবাৰে তাকে
পাৰে
অ শিক্ষাৰ ক্ষেত্ৰত এ আয়ে ছাত্ৰ ছাত্ৰীক মানে সহজে শিকাই মানে শিকাত সহায় কৰে অনলাইন শিক্ষা অনুবাদ প্ৰশ্নৰ উত্তৰ দিয়া বিচাৰি আদি কামত এ আয়ে সহায় কৰে কিন্তু ব্যৱহাৰ হয়
আচ্ছা আচ্ছা পিছে শুনি কিনে ভালো লাগিল মানে ভয়ো লাগি আছে মনত কিয়নো ব অহা বাকী অহা মানে দিনবোৰত উম এ শিক্ষক শিক্ষয়িত্ৰী সলনি এ আই আহি যাব নেকি
ত অ তেনেকাতো কিছুমান চৰ্চা আহি আছে বাৰু আজিকালি কিছুমান মানে এই যিহেতু এখন হেৰি বিদ্যালয় শুনিবলৈ পাইছো বিদ্যালয় মানে মহাবিদ্যালয় শুনিবলৈ পাইছোঁ মানে এ আই ডি এৰ ৰবত প্ৰায় কৰা হয় নহয় এ আই দিয়া ৰবত তৈয়াৰ কৰি পেলে মানে তেওঁলোকে মানে শিক্ষয়িত্ৰী হিচাপে মানে শিক্ষা পাঠদান কৰাই আছিল আৰু
আহ হয় নেকি
অঁ হয় হয়
আচ্ছা পিছত আ অ পিছত আ চিকিৎসা ক্ষেত্ৰত এ মানে এ আয়ে কেনেকুৱা কাম কৰে
চি চিকিৎসাৰ ক্ষেত্ৰত মানে কি আৰু বহু ৰোগ সোনকালে চিনাক্ত কৰাত সহায় কৰিব পাৰি ডাক্তৰ সঠিক সিদ্ধান্ত লোৱাত মানে সহায় কৰে উম
হয় নেকি অ এইটো দুটা ক্ষেত আমি ভালে পাইছোঁ হয়নে সহজ সৰল কি কাম কৰে খ আহ ই কৰে সহায় কৰে পিছে কে কি মানে কৃষিকৰ আহ কৰ্ম মানে কৃষি কৃষিকৰ কামতো কিবা সহায় কৰিব পাৰে নেকি এ আই
অ পাৰে পাৰে পাৰে এ আয়ে মানে বতৰ মানে মাটিৰ অৱস্থা আৰু সক্ষণৰ বিষয়ে তথ্য মানে কৃষিক সহায় কৰিব পাৰে আৰু
অ বৰ ভাল কথা। ভাল লাগিল পিছে মোৰ মোৰ মতে তে তোমাৰ ইয়াৰ ফলত অ মানে উৎপাদন বোৰো অধিক মানে বৃদ্ধি হ'ব পাৰে হয়নে?
অ ঠিকে ঠিকে উৎপাদন যথেষ্ট বৃদ্ধি হয়। এয়াৰ ফলত।
অ তেন্ত অ মোৰ ওপৰত এ আই সুবিধা বহুত বেছি বহুত বেছি আছে ন।?
মানে চৌবিচ ঘন্টাত কাম কৰিব পাৰে, ভুল কম মানে কঠিন সমস্যাকো সমাধান কৰি দিব পাৰে।
হয় নেকি অ পিছে হয় পিছেবোৰত প্ৰতিটো বস্তুৰে এটা ভাল আৰু এটা বেয়া বেয়া দিশ থাকে। ত। তোমাক, তোমাৰ মতে তোমাক কি লাগে মানে, এ এই ৰ বেয়া দিশটো কোনটো থাকিব পাৰে?
অ' মানে, আছে আছে, বেয়া দিশো আছে তুমি কোৱা নিচিনাকে, বেয়া দিশ যোৱা চোৱা ভাল দিশো আছে কিন্তু যদি বেয়া দিশটোৰে চাওঁ এ ন এয়াই যদি এ আই ভুল ভাবেে ব্যৱহাৰ কৰা হয় তেন্তে সমস্যা বহুত হব কিন্তু।
হয় নেকি পিছে ক মানে কেই ধৰণৰ সমস্যাৰ সন্মুখীন হয়
কিছুমান চাকৰিৰ ওপৰতো প্ৰভাৱ পৰিব পাৰে ব্যক্তিগত তথ্যই মানে সুৰক্ষা সমস্যা বা আৰু হ'ব পাৰে আৰু ভুল তথ্যও বিয়পিব পাৰে।
আচ্ছা আচ্ছা।
অ।
অ।
হব।
হে কি কলা?
অ ভৱিষ্যতে
অ।
অ', তোমাৰ মতে ভৱিষ্যত মানে কিমান আগবাঢ়িব পাৰে এ আই?
আহ মোৰ মতে এয়াই এটা উন্নত হব কিন্তু মানে বিজ্ঞান মহাকাশ চিকিৎসা শিক্ষা সকলো ক্ষেত্ৰতে মানে নতুন পৰিৱৰ্তন আনিব পাৰে কিন্তু মানে এনকে ক্ষমতা আছে আৰু।
হয় ঠিকেই কিন্তু তুমি যিমান খিনি কৈছা তাৰ পৰা মই জানিব বিচাৰো যে জানিব পাৰিলো যে এ আই এ মানে এ আইক নিয়ন্ত্ৰণ কঁৰি কেনে
অ', অ' অ', হয় হয় হয়, মানে বেয়া কামত ব্যৱহাৰ কৰিব নালাগে, ভাল কামত ব্যৱহাৰ কৰিব লাগে। আজিকালি, মানে যিহেতু জানাই মানে সৰু ল'ৰা-ছোৱালী বিলাকে আজিকালি ম মানে এ আই ৰ ওপৰতে বহুত নিৰ্ভশীল কৰি থাকে মানে শিক্ষক- কৰ ওচৰ- ও নাযায় মানে ভালকে বা সুধিবৰ কাৰণে এ সেইটো অলপমান প্ৰভাৱ পৰিছে সেইটো শিক্ষক আৰু এজন ছাত্ৰ ৰ মাজৰ সম্পৰ্কতটো মানে অলপমান বেয়া হৈ পৰিছে। সংকৰ ইমান ভাল নহয় আজিকালি। এনেকুৱা কিছুমান ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী আছে, কিন্তু ইমান নিৰ্ভৰশীল হব নালাগে মোৰ মতে।
হয় হয় ঠিকে কৈছে আপুনি আৰু মোৰ মতে তে এয়াই সদায় মানুহৰ অ কল্যানৰ বাবে ব্যৱহাৰ কৰাটো উচিত।
অ', ঠিকেই ঠিকেই ঠিকেই, সেইটোৱে মই ভাবিছো। কল্যাণৰ কাৰণে ব্যৱহাৰ কৰিব লাগে।
পিছে আজি তোমাৰ লগত অ এ আই কথা পাতি কেনে বহুত মানে সুখী হৈছোঁ।
অ অ ঠিকেই ঠিকেই ঠিকেই আৰু এনে তুমি এয়াৰ ব্যৱহাৰ কৰি আছা এই কেইদিন।
আহ কি কলা?
এ আই বোলো ব্যৱহাৰ কৰি আছা এইকেইদিন।
অ এয়াই মানে আমি জেনেৰেলি ঘৰত তোমাৰ যেতিয়া মই বেমাৰ আজাৰ হওঁ বা। কিবা সৰু সুৰা কিবা প্ৰশ্নবোৰ থাকে তেতিয়া চাত জি পি টি বুলি কোৱা হয়। তাতে আমি প্ৰশ্নবোৰ সোধো যে সৰু সুৰা তোমাৰ বেমাৰবোৰ।
অ।
তো ঠিক কৰা সুবিধাবিলাক দিয়ে- এইটো এটা ভাল মানে বস্তু। টো বুলি ভাবো মই।
অ হয় হয় ঠিকে ঠিকে ঠিকে অ। ময়ো মানে সেইদিনাখননে হয় হয় মই সেইদিনা ব্যৱহাৰ কৰিছিলো মানে অলপমান মানে ঔষধ পাতি আনিছিলো ঔষধ পাতিত মানে ভাবিলো কি এইটো ঔষধ কোনটো আছিল কোনটো আছিল - কোনটো আছিল সেইকাৰণে ভাবিলোঁ মই- এই চাত জিপিতি যিহেতু কলা মই তাতে মানে- এই নিজৰ এই ফটোখন কৰি দিলো ফটোখনন কৰাত মানে সিহঁতে মানে সহায় কৰি দিছে আৰু মানে এই ঔষধটো কোনটো সময়ত খাব লাগে। বা কেনেকে খাব লাগে কিহৰ কাৰণে এই ঔষধটো কোনটো ৰোগৰ কাৰণে এইটো মানে বহুত ভালকে সহায় কৰিছে উম
হয় আহ যিহেতু আমি এ মানে কলো কথা তেতিয়া মই মোক-মোক মানে এটা এটা বস্তু মোক বহুত ভাল লাগে ইয়াই আহ মই মই সদায় ব্যৱহাৰ কৰো বস্তুতোক কেতিয়াবা যদি হয় কাম লগা হয়। টো ঘৰত যেতিয়া আমি শাক- শাক পাচলি দিওঁ তাতে প ক মানে পু পোক পতংগ যেতিয়া লাগি কিনে মানে এ মানে শাক ছোৱালীবোৰ বেয়া হৈ যায় তেতিয়া। এতিয়া মই খালি ফটো খিচি কিনে ফটোটো তুলি কিনে এ আই ত দি দিও তাৰ পিছত কওঁ যে সমাধান কি কৰিব পাৰি কেনেকুৱা ধৰণৰ মেডিচিন দিব এয়াৰ এটা এটা বস্তু বুজাই কিনে- কৰি দিয়ে।
অ হয় হয় হয় বহুত ধুনীয়াকে বুজাই এ দিয়ে মানে বহুত নজাননা কথাও জানিব পাৰো আমি ভাল লাগে ভাল লাগোল তাকে যিহেতু নতুন বস্তু আমি নতুন। লৈছো ভাল লাগিছে। এয়া সেই আৰু কিছুমান মানে বেয়া দিখি- ফটো আছে সেই মানে অপব্যয় কৰিব নালাগে কিছুমান আজিতো যিহেতু দেখিছোই ডিপ ফেক ভিডিঅ'চবিলাক আহে। মানে বেলেগ এখন মুখ বনাই ফালে বেলেগ এটা মানুহৰ লগত দি দিয়ে।
ব্লেকমেইলিং কৰা হয় এইবিলাক কৰাতো একচুৱেলি বেয়া কথা এইবিলাক আমি কৰিব নালাগে কিয়নো ভাল এটা পৰি ভাল ভাল এটা পৰিষ্কাৰ মানে পৰিৱেশক আমি যদি বিয়ালৈ বিয়া দিশত মানে খেলি দিওঁ তেতিয়া এইটো মানে বিয়া এটা ৰূপ লৈ লব
এইটোৱে এইটোৱে হৈ আছে আজিকালি এইবোৰ মানে হব নালাগে বা এই মানে পুলিচ সহকাৰী সকলেও মানে কঠোৰ সেইবিলাক ল'ব লাগে। সিদ্ধান্ত ল'ব লাগে এইবোৰৰ বিৰুদ্ধে তাকে ভাবিছো। কে
অ পিছে আজি তোমাৰ লগত কথা পাতো বহুত ভাল লাগিল আৰু আ আগন্তুক দিনবোৰত এইটো আমি এনেকে ভাল ভাল আ বিষয়ত আলোচনা কৰিম
অঁ ঠিকে ঠিকেই হব দিয়া। ঠিক আছে বাৰু ভাল লাগে কথা পাতি ঠিক আছে বাৰু অঁ ঠিক আছে অঁ। উম